অ বোলোঁ
হেল্ল'
অ কি খবৰ?
ভালে নে মোৰ ভালে তোমাৰ?
অ অ আছো ৰবা ভালে আছো মানে আজি অকমান আহ তোমাৰ লগত এ আমাৰ ডিমা চাওৰ জাতিং গা উপত্যাকাৰ বিষয়ে মানে অকমান আলোচনা কৰিম ভাবিছো সময়
আচ্ছা আচ্ছা হয় নেকি অ সেতো আলোচনা কৰো পাৰি
অঁ অঁ নিশ্চয় মানে জাতিংগাৰ নাম শুনিলেই মানে মানুহে প্ৰথমে চৰাইৰ ৰহস্যময় ঘটনাৰ কথাই মনত পেলায় হয়নে?
হয় হয় হয় মই সৰিব শুনি আহিছো যে জাটিংগা নাকি চৰাইবোৰ আত্মহত্যা কৰে সঁচাকে নেকি এইটো?
নে আচলতে চৰাই আত্মহত্যা বুলি কোৱা কথাটো অলপ ভুল ধাৰণা। মানে বিজ্ঞানীসকলে কয় যে এইটো এক মানে পাক প্ৰাকৃতিক আচৰণ আত্মহত্যা নহয়।
বা মই ভাবিছিলো চৰাইবোৰ আহ নিজেই মৰি পেলো আ
অ নহয় নহয় নহয় মানে সাধাৰণতে ছেপ্তেম্বৰ আৰু অক্টোবৰ মাহত বিশেষকৈ কুৱলি আৰু বৰষুণ বৰষুণ যেতিয়া মানে দি থাকে এ সেই সেই সময়ত মানে এনেকুৱা ঘটনা বিলাক দেখা যায়।
আচ্ছা
অঁ
অ পিছে মই বাৰু ইমান জাতিংগাৰ কথা নাজানো। তো আজি ভাল লাগিলে তুমি এ যেতিয়া জাতিংকাৰা কথাটো ওলালা বহুত ভাল লাগিলে মনত। বাৰু কোৱাচোন জাতিংগা ক'ত অৱস্থিত?
জাত তিংগা আমাৰ অসমৰ ডিমা হাচাউও জিলাত অৱস্থ স্থিত হাফলঙৰ পৰা প্ৰায় ন ন কিলোমিটাৰ দূৰত আছে।
আচ্ছা হয় নেকি ডিমা হাচা জিলা কলা যেতিয়া ডিমা হাছাও এটা নিজৰ ওপৰতে এটা ধু ধুনীয়া
উম পাহাৰীয়া একদম সুন্দৰ প্ৰাকৃতিক দৃশ্য। একদম সেউজীয়া পাহাৰ ঠাণ্ডা বতাহ আৰু মানে মনোমোহা দৃশ্যৰ বাবে বহু পৰ্যটক মানে তালৈ যায়েই আৰু।
পিছে এই জাতিংগাৰ আহ চৰাইবোৰে যে আত্মহত্যা কৰাৰ কথাটো
হুম
এইটো কেতিয়াৰ পৰা জনাজাত?
নে শুনা যায় যে বহু দশক আগতে এই স্থানীয় ডিমাছ এটা জনগোষ্ঠীয়ে এই মানে অদ্ভুত ঘটনাটো মানে তেওঁলোকে লক্ষ্য কৰিছিল
অ
নে সেই তেতিয়াৰ পৰাই মানে এনেকৈ আৰু মানুহৰ মুখে মুখে বা এনেকে চলি আহিছে আৰু জনাজাত হৈছে।
আচ্ছা আচ্ছা হয় নেকি এইটো তোমাৰ চৰাইৰ তোমাৰ এই জা জাতি নিৰ্বিশেষে হয় নে বা সকলো মানে চৰাইৰ লগতে ঘটনাটো হয়
মানে কিছুমান বিশেষ মানে প্ৰজাতিৰ চৰাইৰ ক্ষেত্ৰতহে এনেকুৱা ঘটনাবোৰ মানে দেখা পোৱা যায়। আৰু বিশেষকৈ মানে আমাৰ এতিয়া অঁ বিজ্ঞানীসকলৰ মতে কুঁৱলী তীব্ৰ বতাহ আৰু অন্ধকাৰত মানে চৰাইবোৰ বিভ্ৰান্ত তাতে মানে একো বুজি নোপোৱা হৈ যায় তেতিয়া মানে উজ্জ্বল পোহৰৰ প্ৰতি আকৃষ্ট হয়। অ অ
মানে তোমাৰ তুমি ক'ব বিচৰা যে চৰাইবোৰ চৰাইবোৰ তেতিয়া তললৈ আহে হয়নে।
অ হয় হয় নিশ্চয় মানে মানুহে জ্বলাই থোৱা পোহৰৰ ফালে আহি। পৰে তাৰপিছত, আমা মানে আগতে স্থানীয় কিছুমান মানুহে, এ লেম্পৰ পোহৰত বিভ্ৰান্ত হোৱা চৰাই ধৰি পেলাইছিল।
আচ্চা আচ্চা হয় নেকি?।
ত্য কৰিছিল আৰু কিছুমান লোকে, এইয়াৰ মানে সুযোগ লৈ।
কথাটো শুনি কিনে বহুত দুখ লাগে।
উম, উম, কিন্তু মানে এতিয়া চৰাই সংৰক্ষনৰৰ ক্ষেত্ৰত বহুত সচেতনতা বৃদ্ধি পাইছে।
আচ্ছা-আচ্ছা চৰকাৰেও কিবা ব্যৱস্থা লৈছে নেকি?।
নিশ্চয়-নিশ্চয় মানে বন বিভাগে এই ঘটনা, সময় অ, নজৰদাৰি বৃদ্ধি কৰে আৰু মানে মানুহক চৰাই নধৰিবলৈ আহ্বান জনায় আৰু।
আচ্ছা-আচ্ছা, উম। তোমাৰ, আ', চৰকাৰে কিবা ব্যৱস্থা লৈছেনে?।
চৰকাৰে মানে বিয়ে-তাৰে স্থানীয় ব্যক্তি বা এনেকুৱা কিছুমান আ', বিষয়াসকলক তাতে নিয়োগ কৰিছে, যাতে এই মানে ঘটনাবলাক যাতে এনেকুৱা নহয় আৰু মানে, যাতে চোৱা চিতা কৰে আৰু কৰিব পাৰে আৰু তেওঁলোকে এতিয়া জা-জাতিংগা আৰু ডিমাহাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতুলনীয় মানে, বহু মানুহে প্ৰক-প্ৰাকৃতিক যি মানে তাৰে দৃশ্য, বা সৌন্দৰ্য উপভোগ কৰিবলৈ যায়, তুমি কেতিয়াবা জাতিংগালৈ গৈছা নে?
অ, নাই-নাই মই এইটো যোৱা নাই, কিন্তু মোৰ যোৱাৰ আ, ইচ্ছা আছে মোৰ। তুমি গৈছা নি কেতিয়াবা?।
মোৰো বৰ্ত বৰ্তমান অলত যোৱা হোৱা নাই মোৰ কেতিয়াবা সময় সুযোগ পালে এনেকৈ যাম ভাবিছোঁ আৰু। এনেই মানে ভিডিঅ' ফটো এইবোৰ দেখিছোঁ ভাল লাগে আৰু।
অ', পিছে আমাৰ ইয়াৰ পৰা হাফলংটো বেছি দূৰ নহয়।
অ', অ', মানে হাফলং অসমৰ এক-একমাত্ৰ মানে পাহাৰীয়া ষ্টেচন, বুলি কোৱা হয়।
হয় নেকি? উম, মই-মই শুনিছো যে পাহাৰবোৰৰ সৌন্দৰ ৰ্য অসাধাৰণ বুলি।
উম, উম। হয় হাফ ফ্লঙৰ হ্ৰদ আৰু মানে পাহাৰৰ সৌন্দৰ্য অসাধাৰণ, সঁচ কৈ, মানে জাতিংগাৰ বিষয়ে বহু বি দেশী ব-গৱেষকও মানে আহি ইয়াত অধ্যয়ন কৰিছে, তেওঁলোকে মানে তেওঁলোক কৰ ৰিচাৰ্চ চলাইছে আৰু, তেওঁলোকে কি সিদ্ধান্তত উপনীত
অ', জানো মানে শুনিছো মই
উম, উম, অ', অ। তেওঁলোকৰ মাতে মানে এইটো অলৌকিক ঘটনা নহয়। বতৰ আৰু মানে ভৌগোলিক যিটো পৰিস্থিতি, ফলত মানে চৰাইবোৰ মানে অলপমান বিভ্ৰান্ত হয় আহ
কিন্তু মানুহ কেতিয়াও আহ ইয়াক ৰহস্য বুলি ভাবে নেকি?
মানুহে ৰহস্যময় কাহিনী শুনিবলৈ মানে ভাল পায়। গম পাইছেনে, সেইবাবেেই হয়ো এই বিষয়টো তাৰমানে তেনেদৰে কৈ এটা জনপ্ৰিয়তা মানে অৰ্জন কৰে বা মানুহৰ মুখে মুখে যিহেতু চলি আহে, সেই সেই এনেকুৱা টাইপতে লৈছেই আৰু মানুহে
আচ্ছা আচ্ছা পিছে তোমাৰ মতে এক পৰ্যটনৰ বাবে ব্যৱস্থা ব্যৱহাৰ কৰা উচিত নে?
অ কৰা উচিত। কিন্তু মানে দায়িত্বশীল ভাৱে, চৰাইবোৰৰ মানে ক্ষতি নোহোৱাকৈ যাতে পৰ্যটন গঢ়ি তোলা উচিত। তাতে চৰাইবোৰৰ যাতে কোনো ক্ষতি নহয় আৰু।
কথা কৈছা। আহ প্ৰ প্ৰকৃতিৰ সংৰক্ষণ আৰু পৰ্যটনৰ মাজত ভাৰাসাম্য ৰক্ষা অ কৰটো প্ৰয়োজন।
স্থানীয় মানুহে পৰ্যটনৰ পৰা উপভোগ উপকৃত হ'ব পাৰে।
উম
বুজিছানে? অ মানে যেনে,
তাই আৰু স্থানীয় খাদ্য বিক্ৰী, হস্তশিল্প আদিৰ জৰিয়তে মানে তেওঁলোকৰ মানে এটা উপাৰ্জনৰো মানে এটা পথ হয় আৰু।
আচ্ছা আচ্ছা, পিছে মোক শুনা মতে ডিমাহাছাও জনগোষ্ঠীৰ সংস্কৃতি কৃতিও বহুত সমৃদ্ধ।
সমৃদ্ধ হয় হয়, হয় হয়। গীত-নৃত্য-সংগীত আৰু পৰম্পৰা মানে অসমৰ সাংস্কৃতিক যিটো মানে, দিশটো অধিক মানে বৈচিত্ৰ্যময় কৰি তোলে।
অ পিছে তুমি যদি কেতিয়াবা যাত টিংগৈ যোৱা তেতিয়া তুমি কি কি কৰিবা?
মই প্ৰকৃতি উপভোগ কৰিৰ উপভোগ কৰিম স্থানীয় মানুহৰ লগত কথা পাতিম আৰু মানে চৰাই পৰ্যবেক্ষণ কৰিম আৰু। তুমি?
মই বিশেষকে মোৰ মই মানে ফটোগ্ৰাফী কৰোঁ, অঁ কৰিম। আৰু হাফলং এইবাৰ ভ্ৰমণ কৰিম বুলি মোৰ আশা আছে, মই ভাব বিষয়বস্তু
মানে আজিকালি সামাজিক মাধ্যমত যাত্রা বহুত ভিডিঅ' দেখা যায়।
উম, কিন্তু সকলো তত
অঁ ঠিক ঠিক কথা মানে ঠিকে কৈছা মানুহে এনে বৈজ্ঞানিক তথ্যৰ ওপৰত বিশ্বাস কৰা উচিত।
উম এইটো তুমি সঁচাই কৈছা কিন্তু জাতিংগাৰ জাতিংগাৰ ঘটনাই, আমাক কি শিক্ষা দিয়ে বাৰু কোৱাচোন?
মোৰ মতে, কোনো ঘটনা বুজি নাপালে তাক মানে, অলৌকিক বুলি কোৱাৰ আগতে অকমান মানে গৱেষ শনা আৰু বিজ্ঞানৰ সহায় লোৱা উচিত। নয় জানো?
উম, সেইটো বাৰু সঠিক কথা কৈছ তুমি। সঠিক কথা কৈছা তুমি।
অঁ অঁ লগতে আৰু বন্যপ্ৰাণী আৰু প্ৰকৃতিক মানে সুৰক্ষা দিয়টো আমাৰ দায়িত্ব।
উম, হয় হয় আশা কৰো ভৱিষ্যতত, যাতে সৌন্দৰ্য আৰু জীৱ বৈচিত্ৰ অদ্ভুত
উম হয় হয় হয় ঠিকে কথা কৈছাক কাৰণ মানে জীৱ -জন্তু থাকিলেহে মানে আমাৰ প্ৰকৃতিৰ যি মানে সৌন্দৰ্য্য বা আমাৰ আঁহ যি মানে তাৰ শৃংখলাবদ্ধভাৱে আমাৰ মানে প্ৰকৃতিখন চলি আছে, তেতিয়াহে মানে আমাৰ থাকিব সেই বাট বাৰ্তাবৰণো মানে তাৰ জলবায়ু তথা মানুহৰ মানে গোটেই আমাৰ মানে চিষ্টেমটো মানে চলি থাকিব তুমি বুজি পাইছা নহয়। কেৱল মানে যে আমি মানুহ অকল আমি জীয়াই থাকিলেতো নহব যিবোৰ টো সকল চৰাই কতি তেওঁলোকেও জীয়াই থাকিব লাগিব। তেতিয়াহে আমাৰ মানে প্ৰকৃতিখনৰ সৌন্দৰ্যতা আৰু মানে বৃদ্ধি পাব গতিকে আমি মানে, অধিককৈ মানে গছ ৰোপন কৰিব লাগিব। ৰুপন কাৰ্যসূচী বিলাক আমি ৰব লাগিব আৰু তাৰপিছত তোমাৰ হয় আৰু পাহাৰীয়া মানে হেৰি এই বেইজুবিলাক এতিয়া কিছুমানে মানে পাহাৰবিলাকো ধ্বংস কৰে তুমি এইেইটো মন কৰিছা পাহাৰ বিলাক কাট জ্বলাই জ্বলাই দিয়ে বনাঞ্চল বিলাক মানে সেইবিলাক নালাগে সেইবিলাক কৰিলে মানে সৌন্দৰ্য্য ক'ত থাকিব হয় নহয়, তুমি য়ে কোৱা চোন
হয় হয় বাৰু আজি তোমাৰ লগত জাতিং গাৰ। কথাটো পাতি কিনে মনত বহুত বেছি ভাল লাগিল। বহুত কথা শিকিবও পালো। মই কেতিয়াও অনুভৱ কোৱা নাছিল যে, জাতিংগাৰ কথাও মই শিকিব পাম। এনেকে তোমাৰ লগত ফোনত।
হ'ব নহ'লে। আমি পাছত আৰু কেতিয়াবা আলোচনা কৰিম ভালদৰে ইয়াৰ বিষয়ে।
নিশ্চয়, নিশ্চয়। নিশ্চয়, কেতিয়াবা আৰু ভাল, ভাল অঁ'। বিষয়ত আমি কথাও। ত, উ পাতিম ন? ঠিক আছে বাৰু ধন্যবাদ।